কি কৰি, এয়া আছ চো তই কি কৰিছ?
মই এ চাহ অলপ খালো। চাহ বনালো। চাহ বনাই কৰি খায় কৰি এতিয়া পিছফালে এনে বহি আছোহি।
অহ, কিহে খালি‌ চাহ?
চাহ, এ হেয়ি মিঠৈৰ লাডু দি খালো।
অহ, মিঠৈ অ', বনাইছিলি?
অ', বনাইছিলো।
অ', কেনেকে বনাইছ?
এ হেৰি কি বুলি কয় পিঠাগুৰি ঢেঁকীত খুনা পিঠাগুৰি বা মিলত খুন্দা যিকোনোৱে নহওঁক আৰু মানে হেৰি কৰ এ এনেকে অকন শুকানে ভাজিব লাগে। ভাজা পিছত তাৰপিছত সৰু চালনী হেৰি চাউল চালা চালনীৰ নিচিনা আৰু তেনেকুৱাত চালি ল'ব লাগে, চালি পেলাই সেই মানে গোটা গোটা হৈ যায় যে, ভাজোতে সেইখিনি চালনীৰ ওপৰত ৰৈ যায় সেইখিনি থৈ পেলাই মানে তলত যিখিনি থাকে গুৰা সেইখিনি দিয়ে বনাব লাগে নহ'লে তেতিয়া মানে লাডুটো ধুনীয়া প্লেইন হয় আৰু গোটা গোটা খিনি থাক থাকিলে তেতিয়া লাডুটো মানে অলপ মানে দেখিব বেয়া লাগে।
অ', মানে হেৰি হৈ থাকে।
অ', গোটাটো মানে মিহি, মিহি হ'ব লাগে অ', সেই তেনেক চালি ললেকে তেতিয়া মানে মিহি হয়, লাডুটো।
অহ।
তাত হেৰি দিব পাৰে জালুক, ইলাচি এনেকে দিলে মানে তিল কেইটামান দিব পাৰে মিঠৈ মিঠৈ খিনি পগাব লাগে
অ
ধুনীয়াকে কেৰাহী টো গৰম কৰি তাৰ পিছত তাৰিছতে হেৰি কি বুলি কয় মিঠৈ খিনি দিব লাগে অ পগাওতে পান পানী অকনমান বেছি নালাগে আৰু অলপ দি পেলাই লৰাই থাক লাগে তিছত মিঠৈ খিনি ধুনাকেোপাখিলে ধুন গোধ ওলাই নহয় অ সেই তেতিয়াই মানে পিঠাগুডৰিি খিনি কেইটামান কেইটামান মানে ন অকন হেৰি কৰি লৈ পেলাই আৰু তাতে তিল কেইটামান দি দিলি তাৰপিছত আকৌ এইটো হেৰি মটৰ বুত এটা হাত থাকে নহয়
আহ
অ বুট বা কিবা এনেকেও দি দিলেও ভাল লাগে
আহ
দি পেলাই তাৰ পিছতে ধুনীয়াকে হেৰি খিনি দি মিঠৈ খিনি দি তাৰ গৰমে গৰমে মানে লাড়ু টো বনাব লাগে
আহ
তেতিয়াাই ভাল হয় আৰু
অ মানে ঠাণ্ডা হলে লাডু টো নুঠ
অ নয়ালা আৰু অ গৰমে গৰমে বনাব লাগে তেতিয়া মানে লাাৰু তাল হয় আৰু নহ'লে বনাব নোৱাৰি আৰু ঠাণ্ডা হৈ গলগে
অ ঠাণ্ডা হলে মানে টাইট হৈ যায়
আহ ভ অ
উ ভাত খালো
অ
খাই কৈ এ ভাত দালি বনালো
উম
এ ৰঙালাও আলি ভাজি আৰু লেচেৰা আমাৰ ৰঙ ৰঙা আলু ভাজি
আহ
হে খালো
অ
তাতে হাতৰ চোৱা এতিয়াতো মাছ মাংস খাবও নালাগে
অ অ
কাতৰ চৰত মাছ মাংস খাব নাপায় তিনিদিন মানিব লাগে
অ তহঁতৰ ফালে কেনেকুৱা নিয়ম
আমাৰ এইফালে ধৰি লও অ সাতৰ চোৱা ধৰি লোৱা যিদিনা উ যিদিনা ভাঙিব সেইদিনাখন ৰাতি ভাঙিলে ধৰি লওক পিছদিনাখন ৰাতিপুৱা তিয়ন বিয়ন কৰে তাৰপিছত আকৌ আমাৰ ধৰি লওক সেইদিনাখন ভাত নাখায় ফল মূল আনে
উম
খাই তাৰ পিছত ৰুটি ৰুটি ফল মূল এনেকেই খাই থাকে আৰু ভাত নাখায় হাতৰ চোৱা ভাঙা দিনাখন কাপোৰ কানি তিয়ন অ কাপোৰ কানি ধ লাগে ঘৰ দুৱাৰ মচি কৰি ধু অ শুচি হব লাগে যেনেকে ধৰি লও আমি মাহেকীয়া হলে ধৰি লও তিনদিন যেনেকে
অ অ তেনেকে মানে
অ তেনেকুৱা অ তাৰপিছত আৰু পথাৰত মানে হাল চাল ন বাই মাটি খান্দিব নাপায় অ গছ পুলি ৰুবলৈ নাপায়
কাটতিবও নোপায় নেকি আকৌ
অ কাটিবও নাপায় ন আৰু কিবা কিবি ধৰি লওক ঘৰত সকাম-চকাম এইবিলাক পাতিব নাপায়।
অ মানে হেৰি চোৱা নিচিনা হৈ থাকে যে ন।
অ অ চোৱা নিচিনা হৈ থাকে, গোসাইই ঘৰত বন্তি জ্বলাব ব নাপায়।
অ
আকৌ নখ চুলি কাটিব নাপায়।
আহ
বহুত নিয়ম আছে, নিয়ম বিলাক মানি চলিলে ভাল আৰু
হে আমাৰ আমিও মানে অ আমিও সেয়া তেনেকে কৰো। আমাৰ এই তিনদিনৰ দিনাখনেই মানে কাপোৰ কানি তিয় সিজন কৰি
অ অ কিছুমানে তিনদত তিনদিনতো কৰে তিয়ন বীজন
অ আমি তিনিদিনৰ দিনাই কৰো। স মানে পথাৰ কাম নাই অ বন্ধ হৈ আছে।
আহ, আহ হাতৰ চোৱাতো হাল-চাল বাব নোৱাৰে নহয়। এইকেইদিনো বন্ধ হৈ থাকিব। এনেকা
এ ল'ৰাটো বেমাৰ হৈ আছিলে নহয়, ভাল হৈছে নে নাই?
নাই হোৱা ভাল। ভাল হোৱা নাই নাই হোৱা কালিহে ডাক্তৰৰ তালৈ লৈ গলো ঔষধ পাতি দিছে আৰু চাৰি দিনৰ পিছত আকৌ মাতিছে
অ
চাৰি দিনৰ পিছত আকৌ মাতিছে, মাতিছে আৰু তাকে লৈ যাব লাগিব। এইবাৰ তাক কৈছো মই বোলো এইবাৰ চিনাকি কৰি দি থৈ আহিছোঁ তই নিজে যাবি বুলি পেলাই।
আহ আহ কিবা নীতি নিয়ম বিলাকো, নীতি নিয়ম বিলাকো মানি চলিলেই হ'ল আৰু এতিয়া।
অ সেয়া আমাক ডক্টোৰে কৈয়ে পঠিয়াইছে, কি কৰিব লাগে, কি কৰিব নালাগে। নীতি নিয়ম মানিয়ে চলি আছে। এ মানে উ লোৱা চোৱা মানে মানহ ধৰি লওক সেইটো মাহেকীয়া সেইটো মানিবলৈ দিছে।
আহ
তাৰ পিছত আকৌ মাছ- মাংস এইবিলাক খাবলৈ দিয়া নাইকিয়া।
আহ
মাছ মাংস খাব দিয়া নাই, খাই পেলাই কোনোবা মানুহ আহিলেও ধৰি লওক কোনোবা জানিলে আহিব ন নালাগে আৰু সেইটো বুলি কৈছে।
অ সেই মানে এনে এনে এনেকুৱা দিনত বসন্ত ওলাই। হয়নে?
অ
উম
তাকে এতিয়া নিয়ম কৰিবলৈ, এতিয়া হাতৰ চোৱাত নিয়মো কৰিব নোৱাৰোঁ কিবা কিবা আই সকাম অকণ পাতিবলৈকো
অ সেই মানে অ সেই যোৱা পিছতে কিবা নিয়মকৰণ কৰি দ আই সকাম পাতিব পাৰে নহয় মানুহ গোপিনী কেইজনী মান মাতি পেলাই
অহ গোপিনী কেইজনদিনমান মাতি পেলাই, অ এতিয়া সাতৰ চোৱা নোযোৱালৈকেতো নোৱাৰিমেই।
অহ
পাত কৰিবলৈ নোৱাৰিমে নহয়।
অহ।
তাকে হে মানে অকমান হেৰি অ। দিগদাৰ এটা হৈছে আৰু।
তাকো নিদিবি মাছ মাংস আনি তাকো নিদিবি তহঁতেও নাখাবি। ঘৰত মানে নবনাবি অ ঘৰত নবনাবি।
অ নাই বনোৱা নাই সেই মগু দালি বইল আৰু। তেনেকে দিছোঁ তাকে ভাতকেৰেলা। আৰু হেৰি তৰৈ জিকা। এনেকে মানে দালিতে দি দি খুৱাবলৈ দিছে তাৰপিছত আৰু মানে হেৰি। মালভোগ কল ফলৰ ভিতৰত মানে মালভোগ কলটো দিব দিছে। তাৰপিছত আৰু পাৰিলে আপেল এটা এনেকে মানে তাক কাটি। টি খুৱাবলে দিছে আৰু বেলেগ বস্তু দিব দিয়া নাই ফল-মূল টেঙা। এনেকুৱা জাতীয় বস্তু দিব দিয়া নাই অহ খালী সেই মালভোগ কল। কলটো আৰু আপেলটোহে মানে কৈছে।
অ। অ গাখীৰ খোৱালে আকৌ হেৰিবিলাক ফোহুৱা বিলাক ওলোৱা জেগাবিলাক বগা হৈ যাব।
বগা হৈ যাব অ গাখীৰ খুৱাব দিয়া নাই হৰলিক্স আনি পেলাই সেই। গৰম পানীত ঘুটি পেলাই মানে তেনেকে দিবলৈ দিছে।
অ।
গাখীৰ কণী এইকেইটাতো একেবাৰে মাৰাত্মক নহ'লে দাগবিলাক ৰৈ যাব।
তাক ৰৈ যাব গৈ অহ।
দাগ বিলাক ৰৈ যাব পৰহি দিনা। প্ৰথম কমেই আছিলে তাৰ পিছত কালি দুটামান বেছি হ'ল আজি আৰু বেছি। মানে বেছিকে ওলাই গৈছে। অ ওলাই যাব উম এতিয়া মানে ডক্তৰে কৈছে একৈশ দিনলৈ। থাকিব।
অ।
একৈশ দিনলৈকে থাকিব অ একৈশ অ শুকাওঁতে সময় লাগে যে।
অ বস্তুটোতো হওঁতে।
অ যোৱাবাৰ আমাৰ পতককে হয় এই মানে আৰু কি এনেই। বেলেগ সৰু হেৰিটো হ'লে ইমান দিন নালাগে। যিটো সৰু সৰু আইটো হ'লে ইমান দিন নালাগে অ। কিন্তু এইটো মাজু আই যে ডাঙৰ ডাঙৰ ধূপ।
অ ডাঙৰ ডাঙৰকে ওলাইছে অ।
অ এইটো মানে পতককে ভাল নহয় শুকাওঁতেও সময় লাগে।
শুকাওঁতে সময় লাগিব অহ।
সেইকাৰণে।
অ এই এইকেইদিন ভাল কৰিছে। ভালকে থাকিলেই হ'ল আৰু উম।
তাকে বোলো কৈছোঁ তাকে এতিয়া কালি ডক্তৰে কৈছে যেতিয়া সেই পাচলি এইবিলাক ভাতকে। কেলা কিবা কিবি যে দালিত দি বইল কৰি খাব দিছে। সি মানে মোৰ মুখলৈ চাই আছে, মই কৈছোঁ আৰু মুখলৈ চাই লাভ নাই খাবই লাগি।
অ, বেমাৰ যেতিয়া খাবই লাগিব। ব, নিজে মুখখন বাচিব লাগিব তেতিয়াহে ভাল হব। হয় নে নহয়। উম।
অ।
ভিনদেউ ঘৰতে আছে নে এনেই ক'বাত গ'ল।
নাই ভিনদেউয়ে বজাৰলৈ গৈছে।।
অ।
ধনু ঘৰতে আছে নে।
অ এই ঘৰতে আছে খেলি আছে মই অলপ আগত, স্কুলত লৈ গৈছিলো তাৰ। সে আধাৰ কাৰ্ড মানে আধাৰ কাৰ্ডৰ কাম এটা আছিলে যে। তাৰ আধাৰ কাৰ্ড খন, সেই তাকে স্কুলত নামটো ভৰাই আছে। লৈ গ'লো কিন্তু মানে চাৰ্ভাৰ ডাউন যে কাম নহ'লে।
অহ।
হেয়াই আকৌ লৈ
কাম নহ'লেই মানে।
অ, কাম নহলে।
অ।
কালিলৈ মানে আকৌ মাতিব চাগে। তেতিয়া আকৌ যাব লাগিব, হে এনে। অ অ, তাৰ, মেইন শাখাটো তাতে আছে যে। তাতে হয়।
অ অ।
ইয়াত, কাইলৈ আকৌ মানে ফোন কৰিম বুলি কৈছে। যদি। চব কাম কৰিব পাৰে তেতিয়া ফোন কৰিব, হে আজি গলো এনেহে যোৱা হ'ল।
অ, এনেহে যোৱা হ'ল আৰু। টমটমত গৈছিলি নে বাইকত।
এ উ তমতমতে গলো। অ থৈ আহিলে, অ নিকি, থৈ আহিলে আকৌ মানে হেৰি কি বুলি কয় বাপেকে গৈ আকৌ লৈ আহিছে গৈ, অলপ সময় ৰ লো যে, সি থৈ কৈ গুচি আহিলে।
অ।
অলপ সময় বহি পেলাই চাব নিল, অ এ বহুত লৰা-ছোৱালী। তাই ন নম্বৰটো চল্লিশ ৰত নম্বৰত পৰিছে এই এক নম্বৰটোৱে যোৱা নাই বুলু চল্লিশ নম্বৰটো ক'ত হ'ব এ কে, পিছত কাৰো নহলে যেনে, উম। অ।
তাৰপৰা ইমান হেৰিয়াত পৰিছা তাত ৰৈ থাকিলেও সকাম নহয়।
অ ল'ৰা-ছোৱালী ঢেৰ আছে যে মানে কুপন দিয়া দি দিছে। কুপনৰ মতেহে হব, অ্
অ, কুপন ম কুপনৰ মতেহে যাব লাগিব মানে।
সেই কমতেহে যাব লাগিব নহলে আকৌ হুলস্থুল লাগি থাকিব যে ইটোৱে গলে সিটোৱে হুলস্থুল লাগি থাকিব। আমাৰো আগে হওক আমাৰো আগে হওক চবে তেনেকেই ভাবে। উম, হম
অ অ হ দে